আৰু কোৱা
আহ কি কৰি আছা
কি কৰিবা আছো ৰবা এনে তুমি
এ মইয়ও আছো দিয়া বহি আছো গৰম নে সেনে কাৰণে বাকী খবৰ পাতি ভাল
ভালেইে ৰবা বহুত দিন তোমাৰ লগত কথাই পাতা নাহে মই
কি কোৱা এ কিবা মনত পৰি নে কিবা কথা আছে নেকি কোৱাচোন কি কথা আছে
বিশেষ একো কথা নাই হে মানে বহুদিন কথা পতা নাইতো আমিতো এনে আগতে বহুত কথা পাতিছিলো আৰু আজিকালি পাতাই নাহে কথা তো সেইকাৰণে মই ভাবিলো তোমাক এবাৰ ফোন মাৰো কি খবৰ কেনেকুৱা কি চলি আছে জীৱনত সুধো
অ সুধা সোধা ময়ও তোমাক সুধো আৰু তোমাৰ কেনেকুৱা চলি আছে ময়ো ঠিকে চলি আছে দিয়া চলিব লাগে আৰু বাকী তোমাৰ কেনে চলি আছে
মোৰ ঠিকে চলি আছে এই প্ৰজেক্ট এটাত কাম কৰি আছোঁ ৰবা কলেজৰ মানে আমাৰ ধৰা লাষ্ট যিটো দহ বছৰত আৰু অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰটো আমাক মানে ওলাব দিছে আৰু তাকে মই অলপমান তাৰে ওপৰত ৰিচাৰ্চ কৰি আছিলোঁ
অ হয় নেকি তুমি মানে ভাল কামতে নিযুক্তি দি আছা মানে কোৱাচোন কি দিছাচত পালা তুমি
ৰিচাৰ্চত মানে কবলৈ গলে বহুত আচৰিত দেই মানে মই নিজে ভবা নাই আৰু যে আমিতো ইমান গম নাপাওঁ বাৰু জনসংখ্যা কিমান ধৰণে বাঢ়ি আছে ন কিন্তু লাষ্ট দহ বছৰৰ তুলনাত যদি এতিয়া জনসংখ্যা চোৱা মানে তিনি গুণে বাঢ়িছে কবলৈ গলে ত' এই ক্ষেত্ৰত মানে বৰ চিন্তনীয় বিষয় কাৰণ তুমিতো জানাই অসমততো ইমান ঠাই নাই থাকিবলৈ কি যিমানবোৰ ঠাই আছে সেইবিলাকত আগৰ পৰা মানুহ আছে ত' জনসংখ্যা যেতিয়া ইমান বৃদ্ধি হৈ আছে সোনকালে তেনে ক্ষেত্ৰত খোৱা লোৱাৰ ক্ষেত্ৰত আৰ্থিকভাৱেও সকলো দিশতে সমস্যাৰ সন্মুখীন হব লগগীয়া হব আৰু সকলো মানুহে আৰু এইটো মানে জনসংখ্যা বৃদ্ধিয়ে ধৰা কেৱল সেই যিবিলাক মানুহ এতিয়া বৃদ্ধি হৈছে তেওঁলোকৰ ওপৰত প্ৰভাৱ নাপ যিবিলাক আগৰ পৰা আছে সেইবিলাক মানুহৰ ওপৰতো যথেষ্টভাৱে প্ৰভাৱ পেলাব আৰু ক'বলৈ গলে
হয় দিয়া একেবাৰে ঠিক কথা কৈছা তুমি মানে এই যিটো জনসংখ্যা বৃদ্ধি দিনক দিনে বাঢ়ি যাই আছে ন ইয়াৰ প্ৰভাৱ মানে অ মানে দেখিবল পাইছে চাগে তুমি এই ধৰি লক কাম কাজতে হওক তোমাৰ দোকান দিয়াতে হওক বা তোমাৰ আন যিবিলাক কাম আছে এই আন কাম বোৰতো কিন্তু এই যি অ জনসংখ্যা বৃদ্ধি এই জনসংখ্যা বৃদ্ধি বহুত প্ৰভাৱ দেখাইছে তোমাৰ এই জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত তোমাৰ যিবিলাক শস্য উপাদান সেই শস্য উপাদনো তোমাৰ বৃদ্ধি পাইছে আহ মানে তোমাৰ কৰিব লগা হৈছে আৰু তোমাৰ ধৰি ল এইবিলাক গাড়ীৰ সংখ্যা যে বৃদ্ধি পাইছে এই গাড়ীৰ সংখ্যা তোমাৰ তাৰ কাৰণে জনসংখ্যা বৃদ্ধিৰ কাৰণে হৈছে ত আন আন বহুত সমস্যা আছে এইবিলাক সমস্যা মানে দেখা দিব আৰু আমাৰ ভৱিষয়তলৈ নতুন প্ৰজন্ম যেতিয়া আহিব তেতিয়ালৈ চাগৈ তোমাৰ আৰু মানে আৰু তোমাৰ সমস্যাই দেখা দিব তেতিয়া নতুন প্ৰজন্ম অহালৈকে টো তোমাৰ এইবিলাক যি প্ৰাকৃতিক যিবিলাক আমাৰ অ ৰিচ'ৰ্চ আছে সেই যিবিলাক সম্পদ আছে সেই সম্পদ সমূহ নোহোৱা হৈ যাব আৰু ইমান যদি জনসংখ্যা দিনক দিনে বাঢ়ি যায় থাকে আৰু ক'বলৈ গলে মানে বহুত সমস্যাই দেখা দিব দিয়া আৰু তোমাৰ এই পেট্ৰলত দেখিছে কিমান দাম বাঢ়ি গৈছে এতিয়া বৰ্তমান সময়ত পেট্ৰ পেট্ৰলৰ দাম কিমান বাঢ়ি গৈছে এতিয়া তোমাৰ এই বাছ আহি আছে চিটি বাছ এইবিলাকো কিমান দাম লবলৈ ধৰিছে তুমি জানাই মানে মানুহ বৃদ্ধি হৈছে তোমাৰ বস্তু পাতিৰো দাম বৃদ্ধি হৈছে আৰু সমস্যাই সমস্যা আৰু কবলৈ গ'লে ইমান সমস্যা একেলগে মানে দেখা দিছে এতিয়া মানে
আৰু তুমি শস্য উৎপাদনৰ যিটো কথা ক'লা সেইটো মানে বৰ চিন্তনীয় বিষয় আচলতে মানে মই পঢ়া মতে আৰু মই যিখিনি এতিয়া ৰিচাৰ্চৰ কাৰণে যিখিনি পঢ়িছো বস্তু তাতে মানে গম পাইছো ধৰা মানে বৰ্তমান সময়ত কি হয় আজিকালিতো জানাই শস্য উৎপাদন কৰোতেতো এনে বহুত সময় লাগেতটো যিহেতু ধৰা সেই শস্য উৎপাদনৰ যিটো সময় সেই সময় সীমাটো কম কৰাৰ বাবে আজিকালি কি হয় বিভিন্ন কৃ কৃত্ৰিম সাৰ ব্যৱহাৰ কৰে যাৰ ফলত ধৰা এৰাতিৰ ভিতৰতে শস্যবোৰ জল্দি জল্দি হয় বাট তোমাৰ যি বিলাক শাক পাচলি আছে শাক পাচলিবোৰৰ পৰিমান বৃদ্ধি হয় বা আকৃতিও বাঢ়ি যায় ত' এই ক্ষেত্ৰত কি হয় যিবিলাক সাৰযুক্ত খাদ্য সেই সাৰযুক্ত খাদ্যবোৰক মানুহে গ্ৰহণ কৰিব ন আচলতে ক'বলৈ গ'লে ত' মানুহে গ্ৰহণ কৰাৰ ফলত কি হয় মানুৰ তুমি বিভিন্ন ধৰণৰ বেমাৰ দেখিৱাবলৈ পাবা আজিকালি মানে যিলাক বেমাৰ আগতে মানুহৰ সাধাৰণতে হোৱা নাছিল সেইবিলাক বেমাৰ মানে বৰ্তমান সময়ত বহুত পৰিমাণে বৃদ্ধি হৈছে তুমি উদাহৰণ স্বৰূপে এতিয়া ধৰিলোৱা না আগতে মানুহে ভাবিছিল ধৰা এ কিবা মাদক দ্ৰব্য পান কৰিলে কৰ্কট ৰোগ হয় সেনেকুৱা ধৰণৰ কথা আছিলতো সমাজত কিন্তু বৰ্তমান সমাজ মানে বৰ্তমান সময়ত দেখিবা অসমত ধৰ বিশেষকৈ সেই কৰ্কট ৰোগৰ যিটো সমস্যা সেই সমস্যাটো বহুত মানে সাধাৰণ হৈ গৈছে আৰু ঘৰে ঘৰে দেখিবলৈ পাবা ইয়াৰ কাৰণ কি হয় ধৰা যিটো এটাটো কাৰণ তুমি ক'ব পাৰা যে যিটো আমাৰ বায়ুত প্ৰদূষণ হয় সেইটো কাৰণে বা যিটো খোৱ পানীৰ ক্ষেত্ৰত কব পাৰা খোৱা পানী আমি সঠিক বিশুদ্ধ পানীটো কোনেও নাখাওঁ আজিকালিৰ যুগত ত' আৰু তুমি আৰু এটা মূল তাৰে যিটো কাৰণ সেই কাৰণটো হৈছে তোমাৰ শাক পাচলি, মানে ধৰা বেমাৰ হ'লে কি খায় শাক পাচলিয়ে খায় সাধাৰণতে, কিন্তু সেই শাক পাচলিবোৰতো যদি ইমান ভয়ানক পৰিমানত তোমাৰ সাৰ ব্যৱহাৰ কৰা হয় ত সেই সাৰবোৰে যোগ হৈ টো সদায় ক্ষ তিয় কৰি থাকিব আমাৰ শৰীৰটোৰ আৰু যদি তোমাৰ এৰাতিৰ ভিতৰতে এটা শাক পাচলি চা তুমি উদাহৰণস্বৰূপে লৈ লোৱা বন্ধা কবিয়ে লৈ লোৱা আমি যিটো খাও, সেইটো তোমাৰ এৰাতিৰ ভিতৰতে ইমান ডাঙৰ হৈ যায় সৰুৰ পৰা ত' সেই সাৰটো কিমান বিষাক্ত হব লাগিব। ভাবিলে আচৰিত নহয় জানো, ত' সেই সাৰটো আমাৰ আমি খাওঁতে পেটলৈ যাব ত' সেই সাৰটোৱে নিশ্চয় আমাৰ যিবিলাক অংগ প্ৰতংগ আছে শৰীৰত নিশ্চয় সেইবোৰ ক্ষতি কৰিব ত' ভাবিবলৈ গলে মানে জনসংখ্যা যিটো বৃদ্ধি সেই জনসংখ্যা বৃদ্ধিক তুমি যদি ভালকে ভবা কেনেধৰণে আমাৰ জীৱনত প্ৰভাৱ পেলাই বহুত চিন্তা কৰিবলগীয়া বিষয় এটা।
হয় দিয়া, তোমাৰ কবলৈ গলে আৰু বহুত সমস্যা আছে এই জনসংখ্যা তোমাৰ বৃদ্ধিৰ ফলত তোমাৰ কলাই এইবিলাক শস্য সোনকালে উৎপাদন কৰাৰ কাৰণে যিবিলাক দ্ৰব্য ব্যৱহাৰ কৰা হয়, সেইবিলাক দ্ৰব্য আমাৰ কিমান ক্ষতি কৰিব পাৰে আৰু তোমাৰ ধৰি লোৱা জনসংখ্যা বৃদ্ধিৰ ফলত আজিকালি দেখিছাই তুমি এই ধৰি লোৱা গছ চহৰৰ আমাৰ গুৱাহাটী চহৰতে পৰ্বত বিলাকত, পাহাৰ বিলাকত এই পাহাৰ বিলাকত কিমান মানে অ ঘৰ দেখিছা, কিমান মানে গছ গছনি কাটিছে, পাহাৰ বিলাকতে কিমান অ আগতে গছ গছনি ভৰি আছিল এতিয়া চাবাচোন তুমি পাহাৰখন, পাহাৰখন চালে গুৱাহাটীৰ চাইৰ‌ও কি দেখিবা অকল ঘৰ দেখিবা, মানে গছ গছনি নেদেখিবাই আৰু মানে এনেকুৱা হৈ গৈছে এই যিবিলাকে গছ গছনি কাটিব পাহাৰৰ, তাতে ঘৰ বনাব, তাতেই বসবাস কৰি আছে তাতে তোমাৰ লেতেৰা কৰিব সেই যিটো জীৱ জন্তুৰ কাৰণে যিটো পৰিৱেশ আছিল সেই জীৱ জন্তুৰ পৰিৱেশটো নষ্ট কৰি মানুহে ঘৰ বনাব লৈছে। ইয়াৰ ফলত কি কিছে জানা তোমাৰ, এই যিটো গহনীয়া হয় এই গৰা ঘহনীয়া হয় তোমাৰ আৰু তুমি জানে গুৱাহাটীৰ কি বানপানীৰ সৃষ্টি হয় কাৰণ চোৱা আমাৰ আমাৰ চহৰখন ধৰি ললে তোমাৰ, পাহাৰে আবৃত্ত ত সেইকাৰণে ইয়াত যেন পানী ওলোৱা ব্যৱস্থাই নাথাকে তো বানপানীতো হবয়ে ত কিমান বানপানীৰ সৃষ্টি হয় তুমি নিজে ভাবা একবাৰ, ইয়াৰ এই ধৰনতে এই জনসংখ্যা বৃদ্ধিৰ হল তোমাৰ যিবিলাক নলা আছে সেই নলাবিলাকৰ এই জনসংখ্যা বৃদ্ধি হোৱাৰ পিছত এই নলাবিলাক যি আছে ত মানুহে মানুহ বেছি বাঢ়িলে বস্তুৰ মানে যি ব্যৱহাৰটো বাঢ়িব, প্লাষ্টিকৰ ব্যৱহাৰ বা অন্য বস্তু ব্যৱহাৰো বাঢ়িছে, ত' সেইবিলাক মানুহে যতে পেলাইছে জানাই তুমি আৰু চহৰত চহৰৰ মানুহৰ কিমান মানে জ্ঞান আৰু এইবিলাকৰ প্ৰতি একো জ্ঞান নাই এইবিলাক মানুহৰ যতে ততে বস্তু বিলাক পেলাব ত' যতে ততে বস্তু বিলাক সেই কৰিব ত ইয়াৰ দ্বাৰা তোমাৰ যিবিলাক নলা সেই সেইবিলাকো তোমাৰ জমা জমা হৈ গৈছে এইবিলাকত ভৰি গৈছে আৰু ত তাৰ ফলত তোমাৰ এই বানপানীৰ সৃষ্টি হৈছে আৰু তোমাৰ এই গছ গছনি কটাৰ ফলত তোমাৰ এই গৰমত তোমাৰ বৃদ্ধি হৈছে, ত' তোমাৰতো জনসংখ্যা ঠিকেই কে বাঢ়ি আছে কিন্তু যিখিনি তোমাৰ উন্নত হব লাগে এখন চহৰ বা এখন ৰা জ্য, সেইমতে কিন্তু উন্নত হোৱা নাই আৰু তোমাৰ এই জনসংখ্যা বৃদ্ধিৰ মই আৰু এটা কাৰণ বুলি ভাবো এই যি বাহিৰাগত সকলৰ যিবিলাক আগমন মানে, তুমি দেখিবা এতিয়া অসমত কি হয় মানে, অ মানে সেইবিলাক আৰু অসমৰ অ মানে কিমান কি ব্যৱস্থা চলি আছে এই বাহিৰাগত সকলৰ অ কাৰণে মানে জনসংখ্যা বৃদ্ধি বহুত বৃদ্ধি হৈছে আৰু মানে ধৰি লোৱা, এই নকও দিয়ে আৰু কবলৈ গলে বহুত বহুত হৈ দিয়ে আৰু সেইবিলাকতো কব, অ লাগিলে আৰু মানে শেষে নহব এনেকুৱা আৰু ত' এইবিলাক কাৰণত দ্বাৰা চাগে আমাৰ যিটো ব্যৱস্থা আছে বা এতিয়া জানাই তুমি চাকৰিৰ কেনেকুৱা অভাৱ হৈছে, চাকৰি কিমান নো কিমানক দিব মানুহে, জনসংখ্যা যি বৃদ্ধি হয় চৰকাৰে চাকৰি কিমানক দিব, যিমান পাৰে সিমান চাকৰি দিছে, ত ইয়াৰ বাহিৰে আৰু কিমান চাকৰি দিব ত যিখিনি পাৰে সেইখিনি মানুহে পায় আৰু যিখিনি নাপায়, সেইখিনি নিজে হাতে বন কৰিব লাগে কিন্তু সেই হাতে বন কৰি কাম কৰা মানে যিটো অসমীয়া মানুহৰ যিটো বা তোমাৰ জনসংখ্যা বৃদ্ধি যিটো নিজৰ ৰাজ্যৰে মানুহ সেই মানুহে চাঞ্চে নাপায় কাৰণ সেই বাহিৰাগত যিবিলাক মানুহ আছে সেই বাহিৰাগত মানুহ বিলাক আহি সেই মানে যিবিলাক চাঞ্চ আছে সেই চাঞ্চ বিলাক তেওঁলোকে আঁকোৱালি লয়, আকোৱালি লৈ গলে যিবিলাক তোমাৰ নিজৰ ৰাজ্যৰে মানুহ হয় সেইবিলাক ৰাজ্যৰ বেলেগ ৰাজ্যলৈ যাব লগা হয় বা সেইবিলাক ৰাজ্যৰ মানুহ এনে থাকিব লগা হয়, ত মই ভাবো এইবিলাকৰ এটা জনসংখ্যা মানে বৃদ্ধিৰ এটা মানে সমস্যা আৰু ইয়াৰ লগতে তোমাৰ এই গাড়ীৰ তুমি ক'লে গাড়ীৰ যিটো ব্যৱহাৰ, গাড়ীৰ ব্যৱহাৰো বৃদ্ধি হৈছে, ত' বহুত আৰু বহুত কাৰণ আছে দিয়া এইবিলাক কবলৈ গলে শেষ নহয়, মানে বহুতে কাৰণ
লগ নলগাও এটা কাৰণে ক'ম মানে তুমি যিহেতু কলা বহিৰাগতৰ যিটো আগমন সেইটোতো হয়েই আৰু এটা কাৰণ হ'ল তোমাৰ যিটো আমাৰ পৰিয়াল পৰিকল্পনাৰ যিটো দায়িত্ব, সেইটো মানুহে মানে বুজি নাপায় সেইটো আমি সকলোৱে জনা উচিত, ঠিক যিহেতু সকলোৱে শিক্ষা গ্ৰহণ কৰে আজিকালি, ত' এইটো পৰিয়াল, পৰিকল্পনা যিটো ব্যৱস্থা সেইটোৰ বিষয়ে সেইটোৰ বিষয়ে, সেইটোৰ বিষয়ে সকলোৱে ভালকে জনা উচিত আৰু, ত মানে কি হয় সেইবিলাক যদি জান নাযায় তেতিয়াহলে কেনেকে পঢ় জনসংখ্যা নিয়ন্ত্ৰণ কৰিব পাৰি বা আমি যে কওঁ জনসংখ্যা বিস্ফোৰণ বুলি, ত সেই বিস্ফোৰণটো কেনেকে নোহোৱা কৰিব পাৰি সেইবোৰৰ বিষয়েও মানে অলপ জানা যায় আৰু ক'বলৈ গলে, বাকী তুমি কোৱাৰ দৰে আৰু সমস্যাৰ শেষ নাই আৰু ত ধৰ এই মানৱ জীৱনত সমস্যাটো কোনোফালে শেষ নহবই দিয়াচোন, সকলো ফালৰ পৰা সমস্যা আছে কিন্তু সেই সমস্যাৰ সমাধানো আছে, এই আমি ভালকে ভাবিব বিচাৰোঁ ত' সেই সমস্যা যদি সমাধান বিচাৰিব লাগে, তেনেহলে আমি অলপমান গভীৰ ভাৱে চিন্তা কৰিব লাগিব এতিয়া হয়তো, মই যেনে প্ৰজেক্টো যদি নকৰিলো হয়, হয়তো মই গমেই নাপালো হয় যে জনসংখ্যাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ প্ৰভাৱ চলি আছে, বা তোমাক মই সেই কথাটো অৱগত কৰিব নোৱাৰিলো হয় কেনেকুৱা ধৰণৰ কি চলি আছে এই জনসংখ্যাৰ ক্ষেত্ৰত, ত' এই এইবোৰ ক্ষেত্ৰই মানে যথেষ্ট গুৰুত্বপূৰ্ণ এটা ভূমিকা আৰু বৰ্তমান সময়ত পালন কৰি আহিছে, ত' এই বিহৰ বিষয়ে আমি জনাটো যথেষ্ট জৰুৰী আৰু বৰ্তমান সময়ত কবলৈ গলে, বাকী বিশেষ একো নক দিয়া, মানে ইমান বোৰ বস্তু মই প্ৰজেক্টটো কৰি আছো ন ভাগৰে লাগি গৈছে তাৰপিছত কেতিয়াবা আৰু জনাম দিয়া তোমাক এই বিষয়ে
অ অ দিয়া হ'ব দিয়া।